হেল্ল'।
অঁ',।
অ' কি কৰি আছা?
একো নাই কৰা এনেই বহি আছো। তুমি?
মই এই চাহ বনাব লৈছো।
অ',।
চাহ-তাহ খোৱা হ'ল নে?
উম' হ'ল।
অঁ', -অ', -অ',।
ছোৱালী আমনি কৰিছে?
উমঁ, ছোৱালী আমনি কৰিছে।
দুষ্ট হৈছে, বাপেকে পিধিলে আচাৰিয়ে।
অ',।
সেইকাৰণে। এই কথাবোৰ নুশুনে ইমান উৎপাত কৰে।
অঁ',।
উমঁ, ল'ৰা আছে নে?
উমঁ, আছে।
অ', -অ',। অ' মাটি
মাটি ৰুই থকা হৈছে বাৰু, সেই আজিহে ৰোৱনীজনী- হেৰিয়ালৈ গ'ল বাগানলে যাবলগীয়া হ'ল কাৰণে আজি নহ'লে।
অ'।
উম-উম। ন'হবা হেৰি নাছিলে বাৰু দিগদাৰ নাছিলে।
অঁ',।
উমঁ।
আৰু কিমান
আজি গুচি গ'ল। এ' আছে বহুত আছে ৰুবলে। উম, দেৰ বিঘা মান'হে ৰোৱা হৈছে।
ৰুই থাকিবা আকৌ অলপ-অলপকে মাকে-জীয়েকে।
দিগদাৰ আকৌ, তাকে'হে মাকে-জীয়েকে ৰুই থাকিব লাগিব।
তাকে, ৰুই থাকিলেই হ'ল শেষ হৈ যাব।
হুম-হুম। তাকে'হে, তেনেকুৱা হ'লেতো ভালেই। ভাদ, ভাদ-আহিনলৈকে ৰুই থাকিব লাগিব।
হয় নে।
অঁহ'। যিমান দিন পাৰো আৰু দেহাই তানে আৰু। ইমান দিন ৰুই থাকিব লাগিব।
অ', পাৰিবা ছোৱালী ডাঙৰ হোৱাৰ পিছত।
তাকেহে টেন টেনচন নাই ডাঙৰ হ'লে মোৰ মানে এ' শিকা নাই মানে কি ইমান হেৰি নহয় যে এক্সপাৰ্ট নহয় যে।
হবা লাহে লাহে চবেই প্ৰথমত তেনেকুৱাই থাকে আমিও তেনেকুৱাই আছিলো‌ এতিয়া ৰুউতে ৰুউতে
মানে ঘৰত সেইবোৰ নাই যে, মাটি আমাৰ খেতি নাই যে বিশেষকে, মানে বৰতা হতৰ আছে সেই সে সেহেতৰ ৰুংগে কেতিয়াবা এনেই আও এনেই ফূৰ্তিতে যাওঁ গৰম বন্ধত যাওঁ ৰুবলে মামা ঘৰলৈ যাওঁ, তালৈ যাওঁ এনেই অকণমান ৰুবলে। চখ মানে ৰোৱা আৰু তেতিয়া এতিয়া আকৌ ছোৱালী মাক হোৱাৰ পা হেৰি হ'ল বৰ দিগদাৰ হ'ল অ ম ৰুব ৰুবলৈও মন যায় দেই যায় কিন্তু মন বহুত ৰুবলে মন যায় কিন্তু এতিয়া মানে কি মায়ে এনে ভাত পানী বনাই ব পোৱা হেতেন টেনচনে নাই। মই হলো ৰুই আহিলগে হেতেন এদৰামান ৰুৱনি কেইজনী লগতে কিন্তু এতিয়া মানে নোৱাৰো আক।
অ হাআ
ভাত পানী
নাই বনোৱা বনাম।
অ অ
বাৰিপা হেল্ল হেল্ল
অ কোৱা
ঢেকীয়া কেইটামান বোলো চিঙি থৈছো বাৰিপা
অ অ
মাছে বনালে যে নেটৱৰ্ক পোৱা জেগাল আহাচোন। অ, অ নেটৱৰ্ক না পালে বৰ দিগদাৰ অ কথাবোৰ নুশুনে
এতিয়া শুনি পাইছ নে?
অ এতিয়া শুনিছো।
অ এই মই ভিতৰত আছিলো যে
কোৱা এতিয়া
এয়াই চোৱা এই বাপেক আহিছেহে গৰু চৰু বান্ধি মেলি
অ
উ চাহ বনাব লৈছো।
অ জুই নে গেছত?
গেছত জুইত চাহ নবনাও জুইত ভাতহে বনাওঁ।
অ অ
উম বৰ দিগদাৰ অ জুইত সত হেৰিকে টাইমত ধৰি থাকিবলে দিগদাৰ হয়।
উম এ ৰাতিপুৱা গধূলি ভাত ভাত বনাবলৈ ধৰিবলে ভাল এনেই চাহ কণ সৰু সুৰাকে কামত ধৰিবলৈ দিগদাৰ হয় মানে।
উম।
উম।
আমাৰ এই ৰেগুলেটাৰটো বেয়া হৈ আছে, লগাবলৈ হোৱাই নাই মানে তোমাৰ ইমানেই গেছ গৈছে গেছ অন কৰিবই নোৱাৰা হৈছো।
অ', কাবা এটাক মাতি নিবাচোন।
ৱাচাৰ এটা লগাব লাগে তাকেহে এতিয়া মানে হোৱা নাই আৰু লগাবলে।
অ'। এনেকে লগালেও হেৰি হয়, দিগদাৰ হয় আমাৰ মানে সেই গেছ টো অন কৰিলে চিলিণ্ডাৰ অন কৰিলে অকণমান চেচ- চে চেয়াই থাকে আজিকালি।
অ'।
কিনো হৈছে সেইটো অকমান চাব লাগিব তাৰ পিছত টানকে কৰি দিলেহে হেৰিটো হেৰি হৈ যায়, অকনমান অফ হৈ যায়।
অ'।
উম। নহ'বা বৰ দিগদাৰ হয়।
উম।
আমাৰ চাহ খাও হে।
অ', আৰু কোনোবা আহিছে নেকি? কোনোবা আহিছে নি?
নাই ঘৰয়ে।
অ'।
চাহ খাও হে, চাহ খাই আকৌ ভাতৰ লাগিব হ'লেই কাইলে আকৌ ৰোৱনী আহিব নহয় সোনকালে উঠিব লাগিব।
অ', সেইটোতো হয়, সোনকালে শুলে সোনকালে টোপনি ভাঙে দেৰিকে শুলে টো টোপনি নাভাঙে নহয় সোনকালে।
এই হ'ল।
কালি শুৱালেতো সেয়াই চাৰে এঘাৰটামান হ'ল আমাৰো।
অ', খঙ উঠি যায়।
ইমান দেৰি আৰু বেছি দেৰিকে শুলে মানে কি হয়, ৰাতিপুৱা টোপনি নাভাঙে আৰু।
অ', হয়, আও শু আও শু লাগি থাকে।
অ', মই আজি দেৰিয়ে হৈ গ'ল বাৰু।
তাতে আঙুলিটো বিষ হৈ আছিলে যে? সেইটোকাৰণে উঠাটো অকমান দেৰি হৈ গ'ল, উম।
অ', এতিয়া সো-সো-সোনকালে ভাত পানীকেইটা বনাই আকৌ ক'ই মেলি, ভাত-পানী কেইটা লাগিবগে লাগিব এতিয়া। ছোৱালীয়ে আকৌ আমনি কৰিব যে, ছোৱালীয়ে আকৌ ভাতকেইটা খুৱাব লাগিব। দেৰি হ'লে তাইও আমনি কৰে, তাই আজিকালি বাৰু অকমান দেৰিলৈকে শুৱে থাকে বাৰু দেই দেৰিলৈকে, ইমান আমনি নকৰে বাপেক থাকিলে ইমান আমনি নকৰে।
উম।
নাথাকিলেহে আমনি কৰে, উম। উম' উম, বাপেক নাথাকিলে ইমান আমনি নকৰে।
অঁ'।
অঁ থাকিল, থাকিলে নক- কয় বাৰু নাথাকিলেহে আমনি কৰে, উম।
অহ' আহা, বাকী ছোৱালীয়ে চাহ দিছো। চাহ অকমান খাই নহয়, হৰলিক্স দিলেও তোমাৰ চাহ বিচাৰিবই।
চাহকণ খায় মানে?
চাহকন খাবই।
অঁ'
যিমান তুমি কিবা কিবি দিয়া, কিন্তু চাহকণ লাগিবই তাইক সময়মতে।
অঁ'।
মোক চাহ নিদিলা, মই যদি চাহ আমালে লৈ আহোঁ- অ' মা মোক চাহ নিদিলা, সেয়া গপ পাতিব। আকৌ যদি ভাত যদি আমালে উলিয়াওঁ তাইলে এ মানে- কি সদায় তাই কাহি নিদিও মানে, কেতিয়াবা মই খোৱাই দিওঁ মানে কাহিত লৈ পেলাই- তাই কাঁহীত এক্সতাৰে খাই লৈ মোক ভাত নিদিলা বুলি কয় গপ পাতি বহি থাকিব।
তাপা তাই কো দিব লাগিব নেকি?
অঁ তাইকো দিব লাগিব সমানে ভাত।
সমানে দিব লাগে?
সমানে নিব লাগিব আমাৰ লগতে, খাক নাখাক সিচে পেলাই যি কৰে।
অঁ অঁ।
ভাগৰ বস্তু দিবই লাগিব।
অঁ অঁ।
নহ'বা বৰ দিগদাৰ কৰে। উম।
কমকে দিলে নহয় মানে? হুম।
নহব, মানে সমানে দিব লাগিব। জলকীয়া তোমাৰ জলক- কীয়া লাগিব নেমু লাগিব, ই ক'ব তুমি চাবাচোন, জলকীয়া দিয়া জলকীয়া দিয়া নেমু দিয়া নেমু দিয়া। নিমখ নিমখ জলকীয়া তেনেক কব।
অঁ অ।
অঁহ।
খাই নে নাখায় আকৌ?
এ জলকীয়াটো খাব পোৱা নাই এনেই হাতত লৈ থাকে ভয় খুৱাই থাকে। জলকীয়াটো নাখায়, এনেই মানে লৈ মেলি থাকে আৰু।
অঁহ'।
তোমালোকৰ সেইফালে মাছ চাছ ওলাইছে নাই? আমাৰফালে ধেইৰ মানুহে জোৰ পাটিছে ৰাতি।
মাছ ওলাইছে অঁহ।
জু কটাই জু কাটিছে- চেপাঁ জুলুকিৰ পৰা ধৰি লৈ এনেকে এই আমাৰ ওচৰ লৰাই এটাই ঢেৰ ধেৰ আনে শ'ল মাছ, মাগুৰ মাছ। বৰালি মাছ।
ইমান ডাঙৰ মাছ নহয় আৰু তোমাৰ গৰৈ, চেঙেলী, পুঠি।
এ ইমান সময় আহেগে, মাছলে গৈ ইমান সময় আহে- গে, আকৌ ৰাতি আঠটা নটাত যায়।
এতিয়া যাবহে। আমাৰ দে অঁ যায় এতিয়া যো কাটিবলে।
তোমালোকৰ মানুহজন যায় নে?
যায় অ' যোৰ কাটি আনে মাছ।
অ' এতিয়া যাব নে?
যিমান লৈ আহে কেতিয়াবা।
অঁ।
আধা কেজি মান পালেতো আৰু দুসাঁজেই হৈ যায় আমাৰ।
আমাৰ তোমাৰ মাছ ফিচাকনহে পাম প্ৰায় ভাগত। সৰু ছোৱালী নোহোৱা আগতে গৈছিলে। ছোৱালী হোৱাই নাই তাৰ আগতে গৈছিলে। মই বিয়া হৈ আহিছো প্ৰথমে ওচৰৰ দাদা এ জনৰ লগত গ'ল। মানে খোজ মিলে যাৰ লগত গ'ল তাৰ লগত খোজ মিলাব নোৱাৰিলেগে আৰু, আ আধা বাটৰ পৰা উভতি গুচি আহিলে। ফিচাকন পাই পুঠি এটা পাব চেঙেলী এটা পাব তেনেকেহে আৰু।
নাপায় মানে?
নাপায়। চ টচ চচ চব কিনি লৈ আনিছিলে একদম আৰামত জোৰ কাটিবলে। এ আজিকালি সেই হ'ল ডাঙৰ ডাঙৰ সাপ চপ বোৰ ওলাই যে, নদীত হেৰি হৈ আহে। তাৰপিছত আ কৌ আজিকালি মানুহবোৰ মানে কি আমাৰ এই কনৰ ল'ৰা এটা ভয় সংকা নাই সি অকলে অকলে যায়। কিন্তু আমাৰ সিহঁতৰ মানে সেই উম নগৈ নগৈ ভয় কৰা হ'ল।
লগ হ'ব লাগে, লগ নহ'লে ভয়- কৰে, বেয়া পায় মানে ভয় কৰা নহয় বেয়া পায় লগ নহ'লে।
অঁ।
উম, লগ হ'ব লাগে, লগ নহ'লে বৰ দি দাৰ হয়। এতিয়া ভাত কিহে বনাবা?
ভাত দালি বনাব লাগিব, আৰু এতিয়া জোৰ কাটিবলৈ ৰেড ডী হৈ আছে যাব মানে। টৰ্চটো বিচাৰি ফুৰিছে। টৰ্চটো
কোনন নদীত কাটেনো, আছে যানো
কোনো নদীত নাকাটে, আমাৰ ঘৰৰ ওচৰতে পু খুৰী আছে যে, পুখুৰীটোৰ কানে কানে ঘূৰে, তাত তে মানে মাছ পাই আৰু, পানীবোৰ বাঢ়িছে ন। পানীবোৰতহে আহে, তেনেকুৱা নাযায় ন দীলে নাযায়, নদীত পানী এতিয়া ঢল আহিছে যে।
উম, আৰু সাপ চাপ বোৰ আহে বিশেষকৈ।
উম, ঢলত আকৌ তুমি সাতুৰিব নোৱাৰা যে।
এইকণত ডাঙৰ ওচৰৰত দাদাজনক বাৰগাজ সাপে খেদিছিলে, খেদি খেদি গুচি আহিলে তেতিয়া পা নাকাটে।
হয়।
আমাৰ আকৌ ঘৰ আমাৰ মা ঘৰৰ পিছফালে ডাঙৰ এখন পথাৰ আছে। সেই পথাৰখনত তুমি মাছ দেখিলে ক মানে তুমি বিচুতি খাৱ নেই ইমানেই মাছ। বহুত মাছ মানে। কুচিয়াই খাবানে মাছে খাবা নে এ সময় নিমিলে অও ট্ৰেক্টৰে হাল বোৱা দিনাখন সময় নিমিলে এয়া হে এইটো সিটো আগতে ধেৰ ধৰিলো মই এই বিয়ালে আ এ এওঁলে আহিবৰ দিনাখন দিনত মাছ চাছ ধৰিহে আহিছো ৰাতিলে আহিছো এওলে আহিব দিনাখন ৰাও দিনত ঠিকছে মাছ ধৰিলো খাবলও নাপালো মাছ
ৰাতিলে পলালা আউ
এটাও মাছ খাবলে নাপালো মাহেত টোৱেৰ দুখ আউ মই যে একোটা খাবলে নাপালো মাছ উ
ঠিকে আছে হ'ব তেতিয়া ন মইয়ো ভাতত লাগো
ঠিক আছে হ'ব দিয়া অ
উম
হব